হেল্ল'
অ শুনা পাইছেনে
অ পাইছো পাইছো
অঁ ভালে আছে
আছো অলপ অলপ গাত বেয়া হৈছিল এতিয়া ভাল পাইছো আৰু
অ অ হয় নেকি সেইকাৰণে বোলো ইমান এদিন খা খবৰ নাই মানুহজনে
অ কিদিন মানে অ অ বিজি হৈ আছো আৰু মানে বিজি মানে কি আৰু ৰেষ্ট লৈ আছো তাৰপিছতে এতিয়া আৰু অকন ভাল পাইছো এতিয়া ভাল পাইছো অকমান আছে চাগৈ আৰু এক্সাৰচাইজ কৰি আছো আৰু এতিয়া
অ মই বোলো খবৰ এটা লওঁ বহুত দিন হ'ল খা খবৰ একো পোৱা নাই ক বা হৈছে সেইকাৰণে ফোন এটা কৰিলো উম এ মোৰো নহয় হেৰি অ আছো মোৰো ইমান গা ভাল নহয় এই দাঁতৰ বিষ দাঁতৰ দে দেখুৱাই আছো ড্ক্তৰ তাতে এটা একদম মানে বহুত বেয়াকে হেৰি হৈছে বিষটো গৈ দেখালো ভিতৰে ভিতৰে বহুত খাই দিলে মানে আকৌ সেয়া ঠিক কৰোতে কৈছে আপোনাৰ দীঘলীয়া হব সময়টো সেইকাৰণে সেইখিনি ঠিক কৰ পাছতহে তাৰপাছত সে ঠিক কৰি থাকোতে আকৌ দুটা ওলাল নহয় দাত আকৌ সেই দুটা ঠিক কৰি আছেো সে দিঘলীয়া সময়
উ এইৰা
ইফালে বিহু সাংঘাতিক খাব পাৰো মানে খাব পাৰো মানে সেই বিষ যেতিয়া হৈ থাকে তাৰ মানে এটা আৰু এটা চাইডত হেৰি হোৱা নাই তথাপি মানে বস্তুতটো অকমান পনীয়াাত টাইপৰ মানে হে কৰি তেনেকে খাইছো আৰু টান বস্তু নোৱাৰো মাছ আৰু মাংস এইবিলাক খোৱা নাই বাকী ধৰক চবজি চব্জিটো মানে অকণমান থুপথুপিয়াকে ধৰক তেনেকে খাইছো আৰু কিন্তু সেই যোনদিনাখন কৰে মানে দাঁত চাফা কৰায়। সেই সেইদিনাখন মানে অকণ খাবলৈ অকণমান দিগদাৰ হয় কিন্তু পাছদিনাখনৰ পৰা হয় পাছদিনা খনৰ পৰা আকৌ খাব পাৰো মানে।
অ।
লেম নহয় আকৌ আপোনাৰ লগে লগে নকৰে নহয়। আপোনাক আকৌ পাঁচদিন বা এসপ্তাহ ৰখাই মেলিহে আকৌ আপোনাৰ মাতে। তাৰপিছতহে। অ হয়, হয়। খাই আছো, খাই আছো সেইবোৰ খাই আছো সময়মতে। সেইটো কাৰণে বাৰু ইমান দিগ দিগদাৰ হোৱা নাই বাৰু। অ, কিন্তু ধৰক সেয়া আৰু। আপোনাৰ ভিতৰত খুচৰিলে অলপ বিষ হেটো হ'বই দিয়কচোন সেই সেইখিনি মূহত ত গম নাপায়। কিন্তু পাছতহে আপোনাৰ টো অনুভৱ হয়।
অ।
সেইয়া আৰু নকব। হয়-হয়-হয়-হয় অ সেইটো কাৰণে গম নাপাও। অ ধৰক তেতিয়া কৰিলে ইমান এটা অনুভৱ কৰিব নোৱাৰি আৰু। আৰু পাছত ধৰক এনা টো মানে যেতিয়া কমি যায়গৈ পিছতহে আপোনাৰ মানে আবেলি তিনটা, চাৰিটা মান বজাত। তা আপোনাৰ অলপ লাহে-লাহে মিহি-মিহিকে বিষটো হয়। বিষটো আহে।
সেইবিলাক দাঁতৰ প্ৰব্লেম মানে চবৰে হৈছে দেই।
হয়-হয়-হয়। এ দাঁতৰ বিষতটো বহুত বেয়া একদম।
উম! উম! ইমানত অশান্তি লাগে মই এতিয়া ডিঙীতি ভালে কৰিবই নোৱাৰো বাও চাইডেটো মানে ঘুৰা কব নোৱাৰোঁ তাৰপিছত এতিয়া মানে অকমান ভলনি চলনি এনেকে মাৰিছো আৰু কিন্তু ঔষধ খোৱা নাই তাৰপিছত আকৌ ৰিষ্টত আছো তাৰপিছত এতিয়া অকণ ভাল পাওঁ দে মানে অলপ মানে ব্যায়াম সেইটো হিচাপতে
অ বিয়্যাম কৰিলে কিন্তু ভাল হয় কিন্তু দেই মই শুনা মতে আমাৰ হেৰিৰো অলপ মানে মানুহ এগৰাকীৰও তেনেকুৱা হৈছিলে। মানে আপোনাৰ যেনেকে পিঠি বিষ, ডিঙি বিষ। তেনেকে নহয় বাৰু অলপ হে। কাণ চকু এনেকে অলপ হেৰি হৈছিল মুখখনন মানে বেকেটা খাই গৈছিলে। তাৰপাছতে সেয়া মানেআপো। আপোনাৰ সেই ব্যয়াম চয়াম কৰোতে কৰোতে এসপ্তাহ দহ দিনৰ ভিতৰতে মানে ভাল হৈ গ'ল। সেইবোৰ সেইকাৰণে। তেনেকে ব্যায়াম চ্যাম কৰিলে বোলে ভাল। ভাল হয় বুলি।
উম মানে ড্ক্তৰক দেখুৱাই পেলাই কৰিব লাগিব এনে নিজে যা তা কৰিব নালাগে অ।
খায়েই। ডক্টৰে পৰামৰ্শ দিছে। যে আপুনি এনেকুৱা কৰিব বুলি। দেখাই দিছে আৰু কেনেকে কেনেকে কৰিব দুদিন মমান তেওঁ ডক্টৰ। তাতে গৈ পেলাই ব্যায়াম খিনি কৰি আহিছে। কৰি পেলাই অ তাৰপিছত কলে বোলে আপুনি। অকমান ঘৰতে আপুনি অভ্যসতটো কৰিবচোন। সেনেকে ক'লে, সেইকাৰণে কৰোঁতে কৰোঁতে তেওঁ মানে, সেয়া ভাল হৈ গ'ল এতিয়া, এতিয়া আগৰ হৈ গ'ল আৰু মুখ চুখ চকু তকু চব ভাল হৈ গল এইটো নহয় নহয় নহয় নহয় এইটো আপোনাৰ কিবা শিৰা কিবা কোচ খাই আছে হেনো এইটো, হয় বোলে বয়সত। কোঁচ খালে।
নাৰ্ভৰ প্ৰব্লেম থাকে অ'!
হয়! হয়! হয়! সেই কোচ খোৱাৰ কাৰণে তেনেকুৱা হৈছে মানে পিছত সেইটো ব্যায়াম কৰিলে মানে কোচটো লাহে লাহে লাহে লাহে মেল খাই পেলাই আকৌ সঠিক জেগাত মান আহি
আহি যায় ব্যায়াম কৰিলে
কিছুমান বস্তু মানুহে ভুলতে অপাৰেচন কৰি দিয়ে। সেইবিলাক বহুত বেয়া দেই, হয়। কিছুমান ব্যায়ামে মানে জৰি়য়তে ঠিক হয়। আৰু আজিকালি আপোনাৰ য়োগ যে কৰে যোগ কৰিলেতো আৰু বহুত ভাল দিয়কচোন। মানুহৰ স্বাস্থ্য পাতি আৰু হেৰি মানে, খোৱা খোৱা এইবিলাক বহুত! মানে কথা আছে, আপুনি সময়ত খোৱা সময়ত উঠা। সময়মতে চববোৰ কৰিলে কিন্তু সেই, ভালে থাকে কিন্তু শৰীৰ বোৰ। আগৰ দিনৰ মানুহে টো সোনকালে উঠিছিলে, সোনকালে খাইছিলে। সোনকালে শুইছিলে। আজিকালিহে মানুহ বোৰে, আজিকালি বহুত দেৰি লে
লাইফ ষ্টাইল বেলেগ হৈ গ'ল, উম! এতিয়া আকৌ সেই আগৰ নি নিয়ম বিলাক কৰিছে দেই মানুহে, আগৰ নিচিনা কৰিবলৈ লৈছে।
উম হয় হয় আগৰ নিয়ম বোৰে ভাল আছিল আগতে দেখো নহয় ককা
এটা বাৰটাত ৰাতি ভাত খায়।
হয় হয়। এ বহুত দেৰিলৈকে থাকে, কৰবাত আজি বোলে বিয়া আছে, আজি বোলে কাৰোবাৰ জন্মদিন আছে। বোলে আ যিবিলাআমো আ বেলেগ জেগাত হে মানে হেৰি দিছো, বা আমুকত পাৰ মানে দিছো পাৰ্টিটো দিছো সেনেকে কয়। এইবিলাক খাবলৈ যাওঁতে মানুহে মানে অলপ পশ্চিমীয়াটো মানে লৈছিল। আৰু অভ্যাসটো এতিয়া দে সেই অভ্যাসটো মানে নিজৰ স্বাস্থ্যৰ কাৰণে ভাল নহয়। সেইকাৰণে লাহে লাহে আকৌ আমাৰ আগৰ এ মানে ককা আইতাৰ দিনৰ যিবোৰ নিয়ম আছিলে ধৰক কিছুমানে কেতিয়াবা শালখতি, হয় শালখতি বুলি কয় যে ভাত নেখা খাই ধৰক। সেইবোৰ একাদশ সেইবোৰ নিশি পালন। এইবোৰ কৰিছিলে। এইবোৰ আজিকালি ল'ৰা ছোৱালী বিলাকে গম পাইছে যে এইবিলাক মানে এ যিবিলাক ককা আইতাৰ দিনত কৰিছিলে সেইবোৰ বহুতেই ভাল স্বাস্থ্যৰ কাৰণে। এতিয়া সেইবোৰ নিয়ম আ আকৌ মানে ঘূৰি আহা নিচিনা লাগিছে কৰা হৈছে বহুতে।
লাগিছে খুৱা বোৱাও।
কয়, আজিকালি সেনেকুৱা মানে এটা আহি গৈছে আৰু পশ্চিমীয়া হেৰিবলাক অলপ এৰিছ এ মানুহে মানুহে এৰি এতিয়া আমাৰ আগৰ ককা দিনৰ নিয়ম বোৰ পালন কৰিছে ভালো লাগে পিছে শুনি বাৰু সেনে, অ সেনে বোৰ কৰা, কিন্তু আছে তাৰ মাজতো বহুতেই আছে সেই পশ্চিমীয়া নিয়ম বোৰে
আছে অ চাৰিভাগৰ এভাগে কৰিছে আৰু।
চাৰিভাগৰ এভাগে কৈছে, সেইবোৰ অলপ স্বাস্থ্য পাতিবোৰ নিজৰ কথা মানে চিন্তা কৰে আৰু। সেইকাৰণে মানে সেইবোৰ অভ্যাস কৰিছে। সেয়া নকব আৰু আজিকালি বতৰো বিলাকো দেখিছা ন নহয় বতৰ এই গৰম এই ঠা ঠাণ্ডা, এইয়ে দেখি হিলা আগবেলা ৰ'দ থাকে পিছ-পাছ
বতৰো বেলেগ হৈ গল আগৰ নিচিনা নহয় ধৰিবই নোৱাৰি বতৰ ন আজিকালি।
অ, এনেতো এনেকুৱা দিনত গৰমেই। থাকে, অ। কিন্তু এতিয়া আপোনাৰ ফেন ললেও ঠাণ্ডা লাগে। ফেনখনো বন্ধ কৰি দিলেও আপোনাৰ উম, হেৰি উঠে গৰম-গৰম ঠে। এতিয়া মানে আগ বেলা যদি ৰ'দ দিয়ে, মানে আপোনাৰ গৰমত থাকিব নোৱাৰো আৰু ৰাতিলে ভাবি-ভাবিব গৰম বহুত, বোলে বৰষুণ। তে কম্বল, হয়। কম্বল লৈ পেলাই লেপ লৈ পেলাই শুব লগা অৱস্থা
উম হু আমিতো ব্লেংকেট লৈয়ে আছো এতিয়া। হি হি হি তাৰমানে আমাৰ ঠাণ্ডাটো অকণমান বেছি যে তলত।
অ, হয়-হয়-হয়।
কেটো লওঁ ফেনো লওঁ মোৰ আকৌ অকনমান ঠাণ্ডাত তো বেচ টিল ভৰিকেইটা ঠাণ্ডা লাগে, এই পাতল ব্লেংকেট এখন লওঁ। পাতল আৰু।
পাতল অ', এই পাতল বেছি ডাঠ লব নোৱাৰি বাৰু এনেকুৱা, এনেকুৱা সময়ত অ' মইও সেই ধুই কৰি সুমুৱালোঁ সুমুৱালোঁ।
এইচ হি হি আ আজি ধুবলৈ দিছে তে কালি কেনেকুৱা আগ বেলাইম ইমান ৰ'দ। দুপৰীয়া সময়ত বতৰটো আকৌ হেৰি হৈ গ ল'লে নহয় বতৰটো ভাল হৈ গ'ল কেনেকুৱা ৰ'দ দিছে। আজি চেছ কৰিব আৰু দে পাছত দেখুন খুৰিয়পা পৰা ৰ'দ চ'দ নাই ভাল লাগিলে
অ কিন্তু আমাৰ ইয়াতে বৰষুণ দি দিলে
আমাৰ বৰষুণ নাই।
অ নাই আমাৰ ইয়াত বৰষুণ দিলে একে আগবেলা আপোনাৰ টিকাফাটা ৰ'দ
অ আগবেলা টিকাফতা ৰ'দ পিছবেলাৰ ৰ'দতো নাই বৰষুণ
নাই বৰষুণ দিলে যাওঁতে অৱস্থা নাই গৰমত মই গৈছিলো এফালে আহোতে দেখিছো অ। বৰষুণ ভাগ্য ভাল মই চা চাতিলৈ গৈছিলো আকৌ চাতি মেলি। পেলাইহে আহিব লগা হৈছে মানেযে। ৰদত গ'লো আহোতে বৰষুণত।
হে হে সেইবিলাকে মানুহে বেমাৰ কৰে যে।
হয় হয় এই গৰমে সৰু সৰু ল'ৰা ছোৱালী আকৌ পটককে হৈ যায়। যায় ন বেমাৰ বোৰ সেইকাৰণে ভয়ে লাগে তাকে ইমান পটককে হই যায় মানে হয় হয় বেমাৰো হয় এই বতৰৰ কাৰণে হৈছে
বতৰটো বেলেগ বেলেগ হৈ গ'ল
হয় কেতিয়াবা এনেকুৱা হৈছিল দিনৰ ভাগৰ ৰ'দ দিয়ে ৰাতিলে বৰষুণ দিয়ে এতিয়া এনেকুৱা হৈছে। আগবেলা ৰদ পিছবেলা বৰষুণ
উম।
সেনেকুৱাই আৰু।
নে গৈ। এইবাৰ মানে বাৰিষাতো আগতে এতিয়াককে আহিল ন বেছি। তি বেছি আগতয়াকে আহিল এই তেতিয়াৰ পৰা বৰষুণ। দিয়ে আছে।
হয় হয় হয় অ ভাত ভাত বনাইছে নে?
ভাত বনোৱা নাই, এতিয়া বনামগেহে। মই আঠটা বজাৰ পিছত যাও আৰু। পাকঘৰলে
হয় হয় হয়।
টিভিটো অকণমান চাওঁ, নিউজ চিউজবিলাক। চাই কৰি পেলাই আৰু এ আঠ তাত বনাই ন তাত খাওঁ।
হয়', ঠিকে আছে, বাৰু ময়ো যাও বনাবলে।
অ অ ভাল লাগিল বাৰু দিয়া, খবৰ খাতি লৈছা ভাল লাগিছে অ ঠিক আছে। উম',